মোৰ সখী ধৰিছে।
হেল্ল'?
হেল্ল' শুনিছানে? অ' এই নেটৱৰ্কৰ অলপ অসুবিধা। আছো এই ভাত পানীত খাই আজৰি হৈছো। কেৰাহী, বাচন বৰ্তন ধুই তুমি কি কৰি আছা? অ' ভাত
ই মই গোটৰ এই বহী লিখি আছো। ছিলো, এইমাত্ৰ উঠিছো। ভাত খোৱাই নাই খামহে। উম বুত কিপাৰ যে একে লিখি-লিখি হাত বিষাই গৈছে।
ব্যায়াম কৰিলা আজি।
কৰিলো- কৰিলো আ জি গ'লো। তুমি গ'লা নে।
নাই মোৰ অসুবিধা এটা হয় যে যাব নোৱাৰিলো।
অঁ-অঁ।
তাকে, অ-অঁ বৰ্তা এজন ঢোকাইছিল যে, আজি সেয়া তিলনি হৈছিল, অঁ বৰ তা অকণমান দূৰত থাক কে আৰু আমাৰ পৰিয়ালটো অকণ দূৰত, দূৰ আৰু।
তে পালে।
আমাৰ এঘাৰ দিনীয়া।
অঁ আমাৰো এঘাৰদিনীয়া।
উম, এই আজি তিলনী হ'ল অ আজি তি তিনিদিন অ, তিলনি হ'লে পিঠাগুৰি খোৱা পা এতিয়া এই সন্ধিয়া আগে- আগে বৰতীয়া ভাত ভাত, জানে মানে সোনকালে আজৰি হৈ লওঁ আৰু।
অঁ আমাৰো একেই নহ'লে, আমাৰো তিনি দিনৰ দিনা তিলনি হয়। সেইদিনাৰ পৰা মানে গোটেই পৰিয়ালটোৱে অ
একেলগে খাই আৰু উম, এই তিনদিনতো তেনেকে খোৱা বোৱা নাই এ দিয়াচোন চাহ তাহ একাপ খাওঁ।
নাই ন কেচা বুট অ আমাৰো তেনেকেই খুৱা হয়, আকৌ দহ দিনত দহা দিনা আকৌ প্ৰসাদ চসাদ বা সেইদিনাও পিঠা গুড়ি খুৱাব। তোমাৰ সেইদিনৰ পিঠাগুৰি খুৱাই অ, অ' এঘাৰ দিন
আজি যে খাইছো তেনেকে খোৱা নহয় যে, বহুত ভাল লাগিছে কল পিঠা গুৰি আৰু মিঠৈ দি
অ' গাখীৰ-গাখীৰ দিয়া নাই জানো, অ গাখীৰ দিয়ে কেঁচা গাখীৰ অ একেই আৰু কিছুমানো আকৌ এমাহ- এমাহ পাতেগৈ পালে।
অঁ পাতে-পাতে, বহুত দীঘলীয়া হয়। কষ্ট হয় এমাহ হ'লে চোৱাচোন এতিয়া
অ আৰু দিনটোতো খাবলৈ নোৱাৰে ন আৰু কাম বন কৰা মানুহখিনিৰ কাৰণেতো অসুবিধা হয়, অ সেইটো উঠাই দিব লাগে আৰু মানে কমাই দিব লাগে, অঁ সেইটো এঘাৰ দিনটোৱে ভাল আছে ন, আমাৰ মই আমাৰটোৱে ভাল অহ, এঘাৰ দিনটোৱে ভাল। ন বাৰ দিনত শেষ হৈ যায় ন অ এই এয়া ৰহা হাপাই ধৰিছিলো দোকানৰ পৰা অ ধুনীয়া মানে পিয়ৰ এই মানে পূৰা সূতাৰ হয়। কোমল আকৌ।
উম উম উম। কিমান ললে দাম অ বহুত দাম। অহ লয় লয় দিয়া। পাছৰ পৰা তুমি আঠ হাজাৰ ভিতৰত তেনেকা নহজাৰ ভিতৰত ললেহে মানে ভাল লগা
অ' আৰু মোৰ মোৰযোৰ আকৌ ইমানো বেছি একেবাৰে মানে ডাঙৰ বা হেৰি ফুলখিনি যে ইমানো ডাঠ নহয় মই বেয়া পাওঁ অ অকণমান মানে পাতল হ'লে ভাল পাওঁ বেছি ডাঠ হ'লে অ বেছি ডাঠ হ'লে
ফুলতো ধৰিবই নোৱাৰি ন আৰু অ আৰু গৰমত তোমাৰ অক অসুবিধা ভালেই কৰিছা দিয়া আলি কালি দাম হৈছে দিয়া মানে থলুৱা এইবোৰ ন শিপিনীসকলে বোৱাটো হাতে বই যিহেতু তেওঁলোকও কষ্ট হয় বহুত খিনি সূতাৰ দাম কিমান উম আৰু তেওঁলোকে এতিয়া এখন মেখেলা চাদৰ উলিয়াওতে কিমান
বহু অ বহুত সময় লাগে আৰু ইমান ফুল বাচিব লাগে তানে ক ইমান মিচিং কাপোৰ ধেমালি নহয় কিন্তু
হয় নহয় এতিয়া তেওঁলোকে ভাবাচোন এটা এটা ফুল এটা এটা ফুল ৰং বেলেগ বেলেগ
বেলেগ বেলেগ দিয়ে হয়নে কি কিমানটা ৰঙৰ হেৰি মানে সূতা জাপ কৰি ঠিক কৰি ল'ব লগা হয় অঁ আমি এতিয়া সাধাৰণ চাদৰ মেখেলাখনত গুটা বাচোঁতেই আমি এলাহ কৰোঁ হয়নে অঁ
যোনে নিজে ক
হয় আকৌ আৰু একেটা ৰঙে দি গ'লেও বেলেগ কথা তোমাৰ চোৱাখন গোটেই চব বেলেগ বেলেগ ৰঙৰ কিমান ভাল বা ভালো লাগে হয় কষ্টও হয় অ কষ্ট যেনেকে হয় মানে ভাল ভালো লাগে
তুমি বোৱা কাপোৰযোৰ পিন্ধিলা তাৰ মাজটো বেছি উম বোৱা কাপোৰযোৰ পিন্ধিলে চাবাচোন মানে বোৱা কাপোৰযোৰ যিটো শোৱনিী উম গৰমত তোমাৰ বেলেগ উম আৰামদায়ক। গৰমত তোমাৰ সেই পিছল কাপ
উম মোৰ খুলি খুলিয়ে যায় আৰু জা চদৰ মে খেলা সোপা ইমান ডাঙৰ ডাঙৰ দীঘলহে চাবানে বহলহে চাবানে নীলাই ব'লে নোৱাৰি। মানে মিলাবই নোৱাৰি।
উম বহুত দীঘল আহে আৰু সেনাবোৰো ইমান
মেখেলাবোৰ কাটি কাটি চিলোৱা যায়, অ' কাটি চিলাওঁ। কি চাদৰখন আকৌ নোৱাৰি নহয়, চাদৰ খনতো কাটিব নোৱাৰি। মিলাই
কোনোবা এটা ফুলত তুমি সেই অ' পাৰা যায়। চবতে নোৱাৰিয়ে।
নোৱাৰি নোৱাৰি একে শক ওখ মানুহে পাৰিব।
চাইজটো নাই। ভা হানে তোমাৰ ভাল নালাগে উম ভাল নেদখে ধুনীয়া জোখৰ হ'ব লাগে।
ভাল লাগে। কিন্তু এই তোমাৰ মাৰছাইজ সূতাৰ বা এইবিলাক যে পদ্মিনী সূত তাৰ এনেকুৱা কাপোৰ বিলাক আকৌ ধুনীয়া জোখৰ আহে। সেইখিনি জোখৰ আহে অ' কিনাৰে হওঁক বা মানে কেতিয়াবা হয় ন দিঘটো মানে বেলেগ কিবা সূতা দি পেলাই বানীটো আকৌ আমাৰ হেৰি মাছলাইজ সূতা দি দিয়ে। বা কোমল সূতা দি দিয়ে। সে
খ খ খাই পেলাই দুই ন মানে এনেকে কাপোৰ বোৰ মানুহ আছে আৰু শিপিনীসকল আছে। অ' মই মানে বিচাৰো তেনেকে কোনে এনেকে বোৱা কাপোৰ পাবনে? মোলে মানে মই যে কাপোৰ লগাবলৈ দিম আৰু। তোমাৰ চিনাকি থাকিলে কবাচোন ময়ো লগাম, উম। মই মাজতে চাদৰ দুখনমান বৈ আনিলো।
অ' আমাৰ এই বৌ বৌ তাত মই দিলো, অ' আমাৰ এই বৌ তাত দিলোঁ দুখন মই দুখন দিছিলোঁ মাছৰাইজ সূতা। মানে ৰঙা পাৰি দিয়া চাদৰ যে বগা, সেইকেইখন আকৌ ভাল লাগে হয় নামে চামে ল'বও ভাল বা য'তে ত'তে ল'বৰে ভাল।
ধুনীয়া।
আকৌ এই ছোৱালীজনীৰ তোলনি হ'ল। তেতিয়া কাপোৰ খন মানে উঠাই থৈ দিলে খাল খাল ভাঙি দিলে যে এতিয়া পাতাই নাই পাতাই নাই উম বৰ দিগদাৰ সূতা চত কেনেবাকে সূতা এটা যদি বেয়া হ'ল সেইটো গ'লেই। মানে আকৌ এটা সূতা বিচাৰ তোমাৰ
আৰু কেতিয়াবা যে এনেকুৱা হয় মানে বৰষুণ পৰিলে ন কাপোৰ
অঁ এই বৰষুণ পৰিলে অঁ আৰু যে ওলোৱা সোমোৱা কৰি থাক
ম এতিয়া বৌৱে হেৰি হ'ল বোলে, সূতা এটা বেয়া হ'ল, অঁ, বহুত বস্তু লাগে এতিয়া, বহুত বস্তু লাগে হয়নে? সূতা, তুমি মেইন ব মেইন যে বস্তু যে শালখনৰ এতিয়া সূতা চাৰিটা হয়নে, সূতা চাৰিটা যে জোখত মিলিব লাগিব ভাল চাই ল'ব পাৰিব লাগি চিধা হব লাগিব, সূতাকেইটাই মেইন সূতাকেইটা ভাল এতিয়া পুতিলেহে তোমাৰ কাপোৰ শালৰ মানে জুতি আহিব ববলে।
এতিয়া মে মেচিনত বনোৱা খিনি তেনেকে তোমাৰ একো
অঁ আজিকালি মেচিন শালবিলাক ওলাইছে নহয়, বহুতে লৈছেও, মেচিন শালবিলাক যে বহুত তে লৈছে।
সেইপাত যে এনেকে টানি টানি খালি মাৰি থাকিব লাগে যে এই খালি মাকোতো অহা যোৱা কৰিয়ে থাকে খালি এ এই মা
অঁ, খালি মানে থিয় হৈ হৈ যে মাৰে, অ', মই ইমান নাজানো, বুজি নাপাও কিন্তু ভিডিঅ'হে দেখি
অ', ময়ো ভিডিঅ'তে দেখিছো। অ', হয়, অ', এটা মানে প্ৰথম প্ৰথমগিদিনা তোমাৰ অকণ বাহুটো বিষাব, তাৰপিছত অভ্যাস হৈ গ'লে মানে, তুমি ধুনীয়াকেই দুই তিনি চাৰি ঘণ্টামান কৰি থাকিব পাৰিবা।
সেইটো কিন্তু দেখিছো দেই আৰু বহুত মিহি সূতা বিলাক কৰিব পাৰা যাব। আমাৰ এতিয়া আমাৰ এ তাত শাল হাতশালতটো বেছি মিহি সুটা দিলে নোৱাৰি ন।
নোৱাৰি নোৱাৰি। এই আজিকালি তোমাৰ চব মেচিনৰ
অ' আজিকালি চব মেচিন ওলাইছে। এতিয়া এই ৰিহাবলাক যে ধুনীয়াকে মেচিন শালত লগাব পৰা যাব কাৰণ ৰিহা মুগা সূতাবোৰ ইমান মিহি। হয়।
সেইটো কাৰণে মানে মানুহে এইটো ব্যৱসায়টো ভাল পাইছে ন, মানে সেই প মানুহে এতিয়া ৰিহা পিন্ধে ন।
আকৌতো হেৰি দিবই পঁচিছ হোজাৰ দিবই এইবাৰ, আজিতো য়োগা কৰাইছে পঁচিছ হেজাৰ দিবই এইবাৰ মে
অ', য়োগা কৰাইছে। অ', ভালে । সেইটোকে কৰিবা তেতিয়া সেইটো পৰাও এটা তুমে মানে এটা হেৰি হ'ব ন ইনকম
ভাল হ'ব কিন্তু, নিজেও
ভাল হ'ব। অ', ব্যৱসায় হিচাপেও ল'ব পাৰিবা তুমি সেইটো। তাকে ভাল হ'ব দিয়া। নহয়, এতিয়া তোমাক কোনোবাই আজিকালি মানুহে বোৱা কাপোৰ বিচাৰিয়েই থাকে।
অ', থাকে থাকে।
হ'ব যে ময়ো লগাম। তেতিয়া সুতা খিনিতো তোমাক হেৰি মূল্য দিবই তুমি বোৱা ভাগৰ কিবা লৈ ল'ব। নহ'লে কিছুমানেটো কাপোৰ লয়, জে এখন বৈ দিম, এখন মই দিম। এ অ', আগতে কিন্তু দুখনৰ সলনি এখন লয়, এতিয়া আকৌ এখন সলনা সলনি তোমাকো এখন দিব তেওঁ নিজেও এখন ল'ব। গোটেই সুটা-চুটা খৰচ তোমাৰেই, কষ্ট।
আৰু কি জানা? মই নিজেই পাইছো প্ৰথমতে। । চা লৈ একো লাভ নাই, মই যে তেনেকে বেলেগক বহুত বৈ দিছো। তনে আগতে কিন্তু মোৰ তাত একো নৰল মোৰ পইচা কেইটা পালো পইচা কেইটা খৰচ কৰিলো পিছত যেতিয়া মানে পিন্ধে যাক বৈ দিছে। কিলো পিন্ধে বা যেতিয়া মেলি দিব। এতিয়া ইমান বেয়া লাগে। অ' তেতিয়া ইমান বেয়া লাগে অ' মোৰ পইচা কেইটাো শেষেই হ'ল মইচোন কাপোৰ এখনো নাপালো বহুত বেয়া লাগে সেইকাৰণে কাপোৰ লোৱাই ভাল উম মোৰ বহুত বেয়া লাগে এতিয়া পিন্ধিলে কৰিলেও দেখিলে আৰু নি যে বোৱাাখনতটো চিনি পাওঁ ন দেখিলেই চিনি পাওঁ ন এখন বা মই বোৱা বা এখন মই ডিজাইন কৰা সেইকাৰণে এইটো ছিষ্টেম ভাল হৈছে এখন বঢ় এখন বাোৱা তেনেকুৱাই ভাল অ দিয়া অ ভালেই ভালেই তোমালোকৰ
অ' ভাল দিয়া দিয়া কাপোৰ লগালে খবৰ কৰিবা। বাৰু মগোৱা দিয়া। উম